হয়
হেল্ল! অঁ- কি খবৰ?
সে ভাল, ভাল। আপোনাৰ?
এ আছো। হেঁ--হেঁ--হেঁহ, আছো দিয়া।
তাকে এ--শুনকচোন। মই হেৰি কি বুলি কয়? এই প'ষ্টেলৰ যে আপোনাৰ গ্ৰীণ কাৰ্ডখন যে থাকে এখনটো এ টি এমৰ, এ টি এমৰ নিচিনাই ধৰক। এ টি এম কাৰ্ডতোটো নহয়। সেইখন চব অনলাইন কৰিব পাৰে নহয় জানো?
অঁ হেৰি মানে, উম অ এই অনলাইন।
আধাৰ, আধাৰ বেংক বুলি যোনটো কয় মানে।
অ সেইটোৱে। আধাৰ, আধাৰ দিয়ে কৰি খুলিব লাগে সেইখন।
এ।
উম।
মানে সেইটো হয়টো এ টি এম নাই ন' তাৰ।
নহয়, নহয় তাৰমানে শুনা। মই কওঁ। পষ্টেলত ছেভিংছটো লাগিবই। ছেভিংছটো থাকিলেহে কিন্তু সেইখন মানে নেট বেংকিঙৰ সুবিধা টো হয়। মানে ছেভিংছত নহয়। সেই আই পি পি বি বুলি যে কয় সেইটোত হ'ব। অকল আই পি পি বি খুলিবলৈ গ'লে কিন্তু---া তুমি নেট বেংকিং কৰিব নোৱাৰা। মানে অনলাইন, এইখিনি কৰিব নোৱাৰিবা।
নহয়, এতিয়া মানে এতিয়া মানে মই যিটো ছেভিং একাউণ্ট ছেভিং একাউণ্টৰ কাৰণে মোৰ পইচা নাই দেই। মানে বহুত দিন হ'ল, মই মানে তাত ট্ৰাঞ্জেকশ্যন কৰাই নাই। কিন্তু মোৰ গ্ৰীণ কাৰ্ড
কিমান দিন মান হ'ল?
কিমান দিন মানে? দুবছৰমানেই হ'ল হ'বলা।
অ নাই, একো নাই। সেই তেনেকে হয়। এ-মানে হেৰি কৰিব লাগিব। কে ৱাই চি দিলে হৈ গ'ল।
সেই কেইটামানে আগতে এবাৰ তেনেকে এই কাৰ্ড, কাৰ্ডখন নবনাওঁতে
উম।
কিবা এটা মই কৰি খুলিছিলোঁ প'ষ্ট অফিচত পাহৰি গ'লোঁ কিবা এটা খুলিছিলোঁ। তাৰ মানে উম আ হেৰি পইচাটো পামনে নে আৰ দিয়ে খুলিছিলোঁ হ'বলা। সেই বস্তুটোক পাবৰ কাৰণে মানে মই যেতিয়া গ'লোঁ। মোৰ একাউণ্টটো ক্ল'জ হৈ গ'ল ক্ল'জ মানে কিবা হ'ল্ড কৰি থ'লে। মই আকৌ মানে, মেইন হেড অফিচত মানে মোৰ একাউণ্টটোক খুলিবৰ কাৰণে এখন এ চিঠি লিখি পঠাব লগা হ'ল। তাৰ পিছত তেওঁলোকৰ ফালৰ পৰা সেই দু দিন তিনিদিনে হল, তাৰ পাছত আহিল আৰু মোৰ একাউণ্টটো খুলি দিলে, কিন্তু আকৌ যদি মোৰ ভাগ ছো যেতিয়া যদি আকৌ মোৰ ব্লক হৈ যায় মইতো আকৌ চাগে এবাৰ দিব নোৱাৰিম চাগে, মই মানে ট্ৰাঞ্জেকশ্যন কৰোৱাই নাই। কৰোৱাই নাই মানে মই এইখন যোনখন আই পি বি বি বুলি য সেইখনত সেইখনত কিন্তু মই ট্ৰেঞজেকশ্যন মানে ধৰক কৰোঁ, পইচা এটাও সোমাই আছে মানে এনেই মই আপডেট চাওঁ আৰু কেতিয়াবা ধৰক তাৰপৰা সেই পাঁচশ টকা এটা ইপিনে দিলোঁ আকৌ সোমাৱালোঁ। তেনে ৱা কৰোঁ, কিন্তু ছেভিংছৰ কাৰণে ছেভিংছৰ পৰা নাই নাই। নাই নাই ছেভিংছত ছেভিংছত থকা পইচাখিনি মই সেই আই পি বি গ্ৰীণ কাৰ্ডখনত মই সোমাই ল'লোঁ। সোমোৱাই ললে, মই ত ডিজিটেলি মই কামবিলাক কৰিব পাৰোঁ। ধৰক ইউ পি আই নিচিনাকৈ যে কৰোঁ এতিয়া মানে মই একবছৰমান হ'ল মই সেই টো কৰা নাই এতিয়া মোৰ দুইটা ব্লক হ'ব নেকি বাৰু?
মোৰ মতেটো হ'ব নালাগে, কাৰণ সিদিনা আমাৰ বাইদেউ এজনীৰ হেৰি হৈছিলে। সেইটো মানে কি কয় তাই বহুত দিন আৰু থোৱা নাছিলে। ছেভিংছটোত, তাৰপিছতে মোক ক'লে বন্ধ হৈ গ'ল চাগৈ মোৰ কিবা এটাও থাকিলে তাতে মই ইমান দিন ট্ৰেঞ্জেকশচন কৰিব পৰা নাই। তাৰ পৰা মই বোলো একো নাই তাত কে ৱাই চি দিলে হ'ব নেকি মই বাৰু সুধিম তাতে চিনাকি মানুহ এগৰাকী আছিলে। সুধিলো মানে বোলো এনেকুৱা এনেকুৱা কৈছে ন হ'ব এনেকুৱা একো নাই। তা পাছত তাইক কলো আৰু তাই আহিলে যেনিবা আহি মোৰ লগতে গৈ পেলাই কে ৱাইচি তাই আকৌ এতিয়া নিং হৈ আছে মানে সেইটো।
অঁ অঁ মই মানে ভাবিছোঁ এবাৰ গ'লে মই মানে হেৰি অঁ প'ষ্ট অফিচত গৈ এ কিবা পাঁচশ টকা এটা মিনিমাম ধৰক কৈ পেলাই এনেকে পাৰি নেকি বাৰু তেতিয়া চালে গম পাম নহয় এক্টিভ হৈ আছে নে নাই ন ছেভিংছটো।
অঁ পাৰিবা নহয় তাৰ সলনি তুমি নিজে পক কৰিব পাৰিবা আই টি পি বি যদি আছেই ন তাৰ পৰা তুমি ছেভিংছলে পঠাব পাৰি নহয় এশ টকা এটা পঠাইছোৱা। এশ বা পঞ্চাশ টকা তুমি যিমান দশ টকা পঠালেও যাব তেনেকে তুমি চাব পাৰা।
অ না
আৰু তাৰ পৰা অঁ পাৰি পাৰি আৰু তাৰ পৰাও আনিব পাৰি তাৰমানে
জানো সেইটো আনিছিলোঁ, সেই সেই তাত থকা পইচা তাৰমানে মই তাৰ পৰা বোলো সেইটো নকৰোঁ। তেতিয়া সেই মানে প্ৰথম প্ৰথম যেতিয়া সেনেকুৱা হৈ আছে ন ডাইৰেক্ট খুলিয়েই দিছিল তেওঁলোকে আধাৰ কাৰ্ড খন লৈ পেলাই, ইমান বেছি মানে লাইন পাতি থাকিব লগা বা একাউণ্টৰ কাৰণে হাহাকাৰ কৰিব লগা হোৱা না ছিলে ডাইৰেক্ট খুলি দিলে তেওঁলোকে, তাৰপিছত মই সেই ইয়াত থকা পইচাখিনি গোটেইখিনি অঁ ছেভিংছৰ পৰা আনি ইয়াত ভৰালোঁ। ইয়াত ভৰোৱা হোৱাৰ পিছত য'ত য'ত লাগে মই ধৰক পঠালোঁ ইউ পি আই দি পেলাই। বা তাতো কিছুমান পইচা আছে দুহেজাৰমান মানে মই মিনিমাম এটা বেলেঞ্চ ভৰাই পেলাই থৈ দিছিলোঁ। তাতেই যি হয় হওক আৰু দুহেজাৰ টকাটো কিন্তু সেই দুহেজাৰ ট তা তো দুহেজাৰেই হৈ আছে তাক মানে আকৌ কাটেহে দেখোন কিবা এটা।
উমহু তাতো নাই। নেকাতে কিন্তু মই জনাত তাৰমানে কমকৈ থাকিলেও মোৰ তেনে কুৱা যে অকনমান কমাই হ'লে মানে ইণ্টাৰেষ্ট এটা সোমায় সেইটো প্ৰথম কথা আৰু দ্বিতীয় কথা মানে কি জানা আহ হেৰি হয় উ এই যে তুমি মই যে কৈছো তালে কিবা এটা দি চোৱা এ নিজৰ চছেভিংছ থাকিলে তালৈ যায় কিন্তু বেলেগৰ চেভিংছলৈ কিন্তু নাযাব পোষ্টেলৰ
বেলেগত বেলেগৰ চেভিংছত নপঠাও তাৰ মানে কিন্তু সেই খন আইদি বেলেগৰ ইউ পি আই দিত পঠাব পাৰি কিন্তু মই পঠাইছিলো
আপোনাৰ ই পি আইদিত পাৰি কিন্তু হেৰিত নোৱাৰি বে বেলেগৰ একাউন্ট নাম্বাৰটোও পাৰি তাৰ মানে বেংক একাউণ্ট প্ৰেচিটিলে
উম উম
বেলেগ বেলেগ বেংকলৈৱো এয়া আই পি বি বি পৰা কিন্তু প'ষ্টেলৰ একাউণ্টত নাযায় মানে মই অলপতে কথাটো গম পাইছো কিন্তু নিজৰ একাউণ্টলৈ যায় পষ্ট
অ পাই পাই পাই সেইটোপা আনিবও পাৰে থ'বও পাৰে সেইটো গম পাওঁ মই উম আও তাতে যে যিকেইটা স্কিম থাকে হাঁ এপটোতে আই আই পিপ, আই পি বি
আই পি এল আই পি বি বি অ
অ আৰু তাতে যিটো এপ থাকে সেই এপৰ পৰা আপুনি খুলিছেনে বাও কিহবাত কোনোবা এটা স্কীম হওক বা এনেকে পইচা পঠায়নে কোনোবা তাত
এপৰ পৰা খোলা নাই কিন্তু মই এনেইহে খুলিছিলো তাত এটা মহিলা স্কিম এটা আহিছিল নহয়
ৰাষ্ট্ৰীয় মহিলা অ আৰে মোক কে সেইটো সিদিনা মই আকৌ অলপতে যাওঁতে মানে মই আকৌ আছে নেকি সুধিলো কিন্ তো বৰ্তমান বন্ধ হল বুলি ক'লে মোক পোচ মাষ্টাৰ গৰাকীয়ে তাত মানে মহিলাৰ কাৰ অকল মহিলাৰ কাৰণে এ দুবছৰীয়া এটা ফিক্স থাকে মানে আহিছিলে স্কিম টো তাৰপিছত আৰু ইণ্টাৰেষ্টটো মানে বেছি দিয়ে বেলেগৰ তুলনাত মানে বেছি দিয়ে অ কেৱল মহিলাৰ কাৰণে সেইকাৰণে আৰেম এছ এনেকে বুলি চৰ্ট ফৰ্মত ৰাষ্ট্ৰীয় মহিলা কোষ বুলি এনেকুৱা আছিলে স্কিমটো এ মই ঠিক গোটেই শব্দটো পাহৰিছো বাও হেৰিটো এ তাৰপিছতে তাত মানে কি হয় তুমি এহেজাৰৰ পৰা থব পাৰিব মানে মিনিমাম এহেজাৰৰ পৰা ফিছ ফিক্স কৰিব পাৰি আৰু এক বছৰ হৈ যোৱা পাছত মই মিনিমামটো কৈছো সেইটো এক বছৰ হৈ যোৱা পাছত ফিক্স হ'লেও মানে একবছৰ হৈ যোৱাৰ পাছত তুমি উঠাব পাৰিবা পইচাটো এ গম পাইছা নে অ কিন্তু দুবছৰৰ কাৰণেহে সেইটো ফিক্স পইচা ইণ্টাৰেষ্টটো বেয়া নিদিয়ে ভালে দিয়ে মই থৈছিলো দুটা স্কিম দুটা হেৰিত থৈছিলো মানে এ তাৰপিছতে উঠালোঁ যেনিবা মই
অ কিবা কিবা আকৌ স্কিম যদি আহে মোক ক'বচোন গম পালে ময়ো থৈ দিম মই গমেই নাপালোঁ হেত তু কথা আও মানে কি হয় সেইটো ইমান চোৱাও নহয় যে
উম উম
এইটোৱে মে
ভা ভাল কিছুমান হেৰি ভাল আছে এই পষ্টেলৰ স্কিম
অ মোৰ মানে আ আই পি এল এ এখন কৰি থোৱা আছিলে এই আৰ পি এল আই নহয় আৰ পি এল আই নে আৰ পি এল আই কি নামটো মানে হেৰি যে মোৰতো ধৰক চাকৰি তাকৰি তেতিয়া একো নাছিলে ন ত' মই তেতিয়া মানে খুলিছিলো মই মানে ব বচৰৰ কাৰণে থৈ দিও পইচাটো আগতে ডেইলি দি ডেইলি নহয় আগতে মাহত দিছিলো এতিয়া মানে কি কৰো সেই দুহেজাৰ বা তিনি হেজাৰ টকা এটা এ মানে একদম হেৰিত খুলিছিলো আৰু কমত খুলিছিলো তাৰপিছত দুহেজাৰে তিনি হোজাৰ টকা এটা দি পেলাই মানে বছৰটোৰ কাৰণে থৈ দিও এতিয়া মই সেই জোনত আকৌ মানে সেইটো দিব হৈছে আৰু নে মেইতে গ'ল পাহৰিলো এতিয়া মানে মই আকৌ ৰিনিউ কৰিব লাগিবহে বস্তুটো ৰিনিউ মানে পইচাটো আকৌ দি দিব লাগে আৰু কিন্তু সেই বস্তু সেইটো আকৌ অনলাইনত মানে সেই সিহঁতৰ সেইটোত নাই মানে
মানে কিছুমান স্কিমত হেৰি অনলাইন থব নোৱাৰে কিন্তু
নোৱাৰে অ সেইটো মানে এইটো পাৰে অনলাইন দিব পাৰে কিন্তু এইটো মানে ডাইৰেক্ট প'ষ্ট অফিচৰ একাউণ্ট মানে হেৰিত ছাইটত গৈ পেলাই থ'ব লাগিব এই এপটোত এপ পেলাই বা এনেকোৱা এপটোত নাই
উম
ডাইৰেক্ট মোবাইল দি পেলাই এনেকে ট্ৰাঞ্চফাৰ কৰি দিও বুলি সেইটো নাই প্ৰব্লেমটো সেইটো এতে সুবিধা আছেও নায়ো মানে এনেকোৱা হৈ গৈছে
তাকে কিন্তু এনেই কিন্তু মই আই পি পিটো মানে বেলেগ এপছতকৈ অ হেৰি বেয়া পোৱা নাই মানে কিয় তাত তুমি দুটকা এটা পথালেও অ টি পি দিব লাগে মানে
উম
গম পাইছানে
আৰু হেৰিটো যিটো আপুনি এম পা পিন হয় মানে মোবাইলৰ যিটো নহয় ইমান ঘনাই চব চেট কৰি থাকিব লাগে মানে মানে পাগলে হৈ যাবগৈ
খুব সোনকালে হেৰি হয় সলনি কৰি থাকিব লাগে
অ মানে সেই হেৰিটো নিচিনা আপোনাৰ য়নতো নিচিনা য়নত তো মোৰ আহি থাকে তেনেকে খুব সোনকালে সোনকালে সলাই থাকিবলৈ পাহৰি যাও কিনো থও
ইনেতো আকৌ মই আমাৰ মোৰ নোৱাৰিলো কিয় নোৱাৰিলো মানে জইণ্ট একাউণ্ট আছিলে জইণ্ট একাউণ্টত নোৱাৰে বোলে এছ বি আই
অ সেইটো নাজানো মই দেই
বহুত তাতো ট্ৰাই কৰিলেগৈ বেংকলৈকো লৈ গ'লো উম নোৱাৰো বুলি ক'লে নহ'ব বুলি ক'লে
অ তেতিয়াহ'লে নহ'ব চাগে তাতে কৈছো যেতিয়া
সেইটো ভাল দেই ইলতো বেয়া নহয় কিন্তু
অ অ বেয়া নহয় ভালেই কিন্তু সেই সেইটো সেই তেনে এই আহি থাকে মোৰ তাতো মোৰ সেইটো খং উঠি পেলাই পাহৰি থাকো ন পাছপৰ্টবিলাক কিনো দিম মানে আৰু ঘনে ঘনে চেঞ্জ কৰিব একটা পাছৱৰ্ডো নল
বত ঘনাই দিলে নহয় এইটো আচলতে চেফটিৰ কাৰণে কৰে
জানিছো কিন্তু মানে নিজৰে মনত অ ইমান বনাই দিলে মনত আৰু একেটা পাছৱৰ্ডকে ৰাখিবও নোৱাৰে সেইকাৰণে মানে কি কৰিলো নালাগে যা ডিলিটে কৰি দিলো য়োনো চিওনো নাইকিয়া একাউণ্টছৰ মোবাইলৰ পাছৱৰ্ড ডিলিট কৰি দিলো যা
জানা মই লগতে চে কৰি থও তাৰপিছত আকৌ চেনজ কৰো যে মানে সলনি কৰা দিনা মই আকৌ সেইটো কাটি বেলেগটো ছে মানে চেফ
অট অট ছেভ হৈয়ে যায় বাৰু
মই ইমান মনত ৰাখিব নোৱাৰি নহয়
নোৱাৰে নোৱাৰে নয় নোৱাৰে আৰু নিজৰ ইমান সোপা কথা থাকে সেই সোপা মনত ৰাখিব নে পাঁচশ মনত ৰাখে ঠিকে হয় দিয়া অ খোৱা বোৱা হ'ল, মোৰ মানে এই হেৰিখন মানে কালি অ পা সেইটোৱে চিন্তা কৰি আছোঁ মই, এইবোলো এইটো কি কৰিম মই মানে! এ, পইচাটো থওঁ নে নথওঁ, মানে থৈও একো লাভ নাথাকে। মানে সিমানো ইমান বেছি ইণ্টাৰেষ্ট নাপাওঁ ন। হে কিবা এটা আহে মই আৰদি থৈ একো! অ সেইটোৱে কৰিব লাগিব। আৰডিও থৈছিলো আৰ দি থৈ একো লাভ নহ'ল দুহেজাৰ টকা তিনি বছৰ কাৰণে থ'লোঁ! থৈ পেলাই দুহোৰ টকা এটা লাভ হৈছে। হই তাতকৈ মই মিচুৱেল ফাণ্ডত!
তিনি বছৰত হেৰি হয়, তিনি বছৰত মানে ইণ্টাৰেষ্টটো কম দিয়ে। পাঁচ বছৰ হ'লে অলপ বেছি দিয়ে।
হয়য়ে, তাকে ইমানো ইমানো একো সাজ নাপায় দিয়ক সেয়ে আৰু! দুই দুই হাজাৰ টকা এটা বেছি, তিন বছৰ থৈ তাতকে মই মিউচুৱেল ফাণ্ডত থোৱাহেতেনো দহ হাজাৰ টকা এটা
অঁ
নাস্তৱ বিহাৰ ধ হয় দিয়ক এইবিলাক
বাৰু এটা মিউচুৱেল ফাণ্ডত এটা কমাই
ঠিকে আছে বাৰু ৰ'ব মোৰ ফোন এটা আহি আছে দিয়ক মই আকৌ ফোন কৰিম নহ'লে আপোনাক অঁ অঁ হ'ব দিয়ক অঁ